হেল্ল' হেল্ল' উম, শুনিছ নে?
শুনিছা?
অ শুনিছো মই। তুমি শুনিছা? অ জানো পাই নেটৱৰ্কৰ কাৰণে চাগে?
কি হ'ব পাৰে
মোৰ এটা ভৰি ইমান ক'লা হৈছে এটা ভৰি বগা অকমান, কি হৈছে জানো? এক চাইডটোয়ে বগা নিচিনা লাগিছে মোৰ। হয়
সঁচাকে এক চাইড কলা এক চাইড বগা মই এইবিলাক এ মই ইমান যত্ন ল'ব নোৱাৰো এ, মই এইবিলাক ইমান যত্ন ল'ব নোৱাৰো।
ত আমিচ নকো আগমি
উমহুম।
ময়ো নকৰো বাৰু কিন্তু স্ক্ৰাব ইউজ কৰিব লাগে জানা তেতিয়া তেনিংটো গুচি যায়।
উম।
চানস্কিম ইউজ কৰা নে নাই?
অকল সেইটো বস্তুৱে যি ইউজ কৰো সেইটোৱে, তাৰ বাহিৰে মই
সানসক্ৰীম যে লুচনো পাই সেইটো ইউজ কিন্তু সেইটোতো ইউজ কৰা নহয়েই।
নহয় মুখতে যেনতেন সানো, গৰম লাগে সানি লৈ।
উম সেইটোৱে।
এ মোৰ আগৰ চানস্ক্ৰ্ৰীম টো ভাল আছিল লগালেও গমেই নোপায়, এইবাৰ পঞ্চৰ অনিলো কিবা ভাল লগা নাই গৰম গোটেই মানে স্কিনটো একো বেয়া হোৱা নাই আৰু প্ৰত্যেকতটো কৰে, কিন্তু বহুত গৰম লাগে সানিলৈ।
মোৰতো গৰম নালাগে আকৌ, মই যদি সানো গমেই নাপায়।
আগৰটো বেলভিতাৰ আছিলে, সেইটো ভাল আছিলে।
অ বেলাভিটা সানিছিলা, দাম চাগে বহুত লয় ন?
এ ইমানো বেছি দাম নহয়।
কিমান?
চাৰিশ মান আছিলে নেকি সেইটো।
পঞ্চৰটোতকে দাম বেছি বাও অ। কিন্তু মোক ঘিয়াদা হঁতে কোৱা মতে অৰিজিনেল বেলাভিটা নহয়।
অ এতিয়া বেলাভিতাটো দাম বেছি নেকি?
অঁ সেইটোৱে। বেলাভিটা বুলি আছে যে মই সেইটো কি কম আও।
সেইটোৱে।
অ মইও মানে কোনোবাই কোৱা শুনিছিলো অ।
গাঢ়মাতা স্তৰ ফালে গাঢ়মাতা আছে এ তাৰ অনিছিলো
উম।
তেতিয়া মই ভালে পাইছিলো দেই।
উম।
তাৰ পিছত এ তাৰ পিছত আকৌ ডি বায়ে মোক চানস্কিন এটা আনি দিলে জয়
উম
এনেই মই দা হেৰি দাৰমাত্ৰালিজৰ সেই দাৰামা না কি সেইটোৰে খান্দিছিলো তাৰ পাছত বায়ে মোক জয়ৰ চান ক্ৰিমটো আনি দিলে তাৰপিছত সেইটো মই তাৰ জয় ফেচ ওৱাচো আনি দিলে তাই মোক কৈছে ইউজ কৰি ছা চোন ভাল হয় তেনেকে কলা মই তেতিয়াৰ পা ফেচৱাচটো সেইটোৱে ইউজ কৰিব ল'লো
উম
আও ছানস্ক্ৰীমটো বাওঁ মোৰ সেই তাই দিয়াতোৱে খতম হোৱা নাই কিন্তু ফেচ ৱাছ তাই দিয়াটো কেতিয়াবাতে খতম হৈও মই দুটা তিনিটাও আনা হল চাৰিটা মানহে অনা হল হবলা
ছানস্ক্ৰীম ইমান নালাগে যে সেইটো কাৰণে চাগে বহুত দিন যায় উম
চানস্ক্ৰীম একেটাই আছে কিন্তু মোৰ ফেচ ৱাছহে তাই দিয়াৰ পিছতো মই সেই তিনটা চাৰিটা সেই তাৰেয়ন জয়ৰে অনা হ'ল
অ মোৰ মোৰতো আকৌ বেলা ভিতাটো তোমাৰ সৰহকে হান্দিব লাগে। অকমানত কাম দিয়া নিচিনা নালাগে কিন্তু ভাল আছিলে যেনিবা এইটো আকৌ এইটোও ভাল কিন্তু টো অকমান সানিব লাগে বেছিকে সানিবই নালাগে আৰু দামটো তাতকে কম
উম হেৰি যে
উম
মোৰ এইটোৰ আকৌ জ্বৰ কাৰ হেটো স্মেলটো বৰ ধুনীয়া
অ আমাৰ পেহী হতে নিজৰ বস্তু ইউজ কৰে মই দেখিছিলো সেইদিনাকে চব জয়ৰে সিহঁতৰ বডি লোচ
উম মই বদিলোচন মইয়ো লৈয়ে থাকো তাৰ মানে মায়ে মোক এ পল্টন বজাৰত লয় ডাইৰেক্ট মানে এনেকুৱা হেৰি কেনেকুৱা পায় এনেকুৱা ডাইৰেক্ট মানে ফৰাহি টাইপ এটা পায়
উম
জয় মানে চব বস্তু থাকে তাৰ পাছত বায়ে তেনেকুৱা এটা কিনিছিলে তাইক আকৌ জয় লৈ থাকি ক্ৰম টো লৈ গৈছিলে বোলে জয়ৰ ক্ৰীমটো ভাল লাগে তাইৰ সেইকাৰণে তাই ক্ৰীমটো লগাই কাৰণে গোটেইটোৱে কিনি পেলায় তাৰপিছত তাত থকা সিখিনি বস্তু তাই লৈছে আৰু তাইক সেইখিনি তাই লৈছে কিন্তু মানে ফেছৱাছ টো আৰু চান্সক্ৰীমটো মোক দি দিলে
উম
বাকী তে বাকী বিলাক বস্তু তাই নিজেই লৈছে কাৰণ তাই মানে ফেছৱাছ তাই শুনিয়াছ থৈছেচ মানে সেইকাৰণে তেতিয়া আৰু তাই অ ফিপ্তাই আৰু আমাৰ তাই চান্সক্ৰিম ইউজ নকৰে আৰু তাই
কিন্তু এনেই ভাল আমাৰ সিনা ফপৱা মপৱা ছালৰ কাৰণেহে লাগে এইবিলাক বস্তু
কিন্তু ময়ো ইউজ কৰি ভাল পালো আকৌ এইবাৰ আকৌ মই কি কৰিম জানানে?
অকে
উম
মানে মই এইবাৰ তই ফেছৱাছ কৰা মতে ৰাবৰ খেতি কৰে নাই বাও
ঠি
সে সেই চাবৰ কাম কৰাই
অ
টেন ৰিমভাৰ হয় মানে
অ
তেন ৰিমভাৰ বুলি লিখা আছে সঁচাকে মানে ভাবিছা এতিয়া গৰম দিন মানে আগটো কুলা পৰি যাই এতিয়া ইমান নিদিয়ে এতিয়া শুনিছা
অ
মই মানে হেৰিট ভৰাই থৈছোঁ যে সইকাৰণে আগৰ নিচিনাকে ফিলাপ কৰি যোৱা নাই বেছি উম গৰম বহুত বেছি কোলা হৈ যায় ন
উম মও ফেচ ৱাছ ভাল তেন ৰিমুভ কৰা আনিব লাগিব
কি হেল অ
মো বোলো ভাল কিবা তেনেকুৱা ফেচৱাছ এটা আনিব লাগিব
তেন ৰিমভাৰ আনিব পাৰা কিন্তু দামো বেছি নহয় আৰু কোৱালটি ভালত
উম যোৱাৰ আগে আগে আনি লব লাগিব আমাৰ মানে তুমি ফেচৱাছ বিক্ৰিতা হেয়াতে আনে যে কেতিয়াও তুমি একেটা বস্তু দুই নম্বৰ বাৰ খানিব নোপোৱা
সেতুকাৰণে প্ৰত্যেক বাৰে বেলেগ বেলেগ আনে নি
অ প্রত্যেক বাৰে বেলেগ বেলেগ আৰু খতম হোৱা মানে কেতিয়াবা নোকোৱাকে আনিব কেতিয়াবা খতম হোৱাৰ পিছতো গাই থাকিব লাগিব গাই থাকিব লাগিব
কিন্তু বস্তুবিলাক এটাই ভাল যেনিবা মানে এই ক্ৰিম অনলাইনৰ বস্তুবিলাকৰ কথা কৈছোঁ
অ
দোকানত কিছুমান বস্তু বহুত দাম লয় কিন্তু সেইটো দামতে দুটা তিনটা একেলগতে অনলাইন পাই যায়
সেইটোৱে ত
এতিয়া বদিলোচোন মই দুটা ইমান ডাঙৰ ডাঙৰ
অ
কিহৰ আছিলে দেই পাহৰি থাকিলোঁ নহয় মানে কমত কিমান দুশ মান টকাত আনিছিলো নেকি দুশ আঢ়ৈশ মানত দুটা মস্ত মস্ত কিন্তু সেইবিলাক দোকানৰ পৰা লব হলে ডাঙৰ অ
মই জৰ ডাঙৰ ডাঙৰ কে চাৰিশ এম এল হা বহুত ডাঙৰ সেই তেনেকুৱা মই দুটা আনিছিলো তিনিশ কিমান টকাত বহুত ডাঙৰ মানে সেইকেইটাও, মোৰকেইটাও। মই এটা তোমালোকৰ গ'লে
অ, মোৰো জয়েই চি কতা মোৰো জয়েই এইটো বডীলোচন। এয়া ৰবা! তিনিশ দহ টকাত আপেলৰটো অ,
হে মই কৈছো নহয় জৰ বস্তু বিলাক দামো ক'ম আৰু ভাল জানা। তুমি ফেচৱাচটোও সানিব পাৰা! তাৰ হানিতেও ভাল পাবা।
জয় বস্তু বিলাকো ইমান দাম নহয় তিনিশ দহ টকা লৈছিলে দুটা। সেইটো এতিয়া দোকানৰ পৰা লব গ'লে তুমি এটাই পাম তিনিশ টকাত।
সেইটোৱেটো। মও তেনেকুৱাতে আনিছিলোঁ তিনিশ দহ টকা মানতে দুটা আনিছোঁ। আৰু বহুত ধুনীয়া বডীলোচনটো ভাল লাগে হয় নাই?
অঁ! মানে তোমাৰ আঠা- আঠাটো লাগি নাথাকে, অলপ টাইম লাগিব নহয় তাৰপিছত শুকান নিচিনা হৈ যায়।
অ! মই তোমাক লিংকটো দিওঁ ৰবা! মই হনা হেৰিটো ফেচৱাচটোৰ।
অ! ফেচৱাচটো দিবা চুন।
চাবা দেই।
মোৰ যে এইবাৰ ক্লাছ, শ্লাছ কৰা নাই কাৰণেহে। ৰ'দৰ কেইদিনত ইমান ওলাই যাবলগীয়া হোৱা নাই কাৰণে মুখখন ঠিকেই আছে। প্ৰথম, মানে এডমিছন লৈ যোন তোমালোকে দেখি থকা কাৰণে তোমালোকে চাগে ইমান ন'টিচ কৰা নাই। কিন্তু মানে অ' যেতিয়া ফাষ্ট ইয়েৰত ক্লাছ কৰিলো এনেকুৱা গৰমৰ কেইদিনত তাৰপা, ফটো বিলাক এতিয়া চালে মানে মোৰ মূৰতো ঘূৰাই যায়। বোলো ইমান কলা হৈছিলো নে মই!
উম!
মানে মুখখন বহুত ক'লা হৈ গৈছিলে। আৰু তে তেতিয়াও মই চানচক্ৰীম সানিছিলো কি সানিছিলো নাজানো? কিন্তু কামত নিদিলে একো। মুখখন কুলাই বেছি হৈ গ'ল মোৰ।
আৰু ছাতি ল'ব লাগে জানা! মই যে চানচক্ৰীন সানিলেও মই ছাতি
পগলা হৈ কৰি থৈছোঁ। সদায় ছাতি নিও। মই নিনিলে অনিমাই নিয়ে, অনিমাই নিনিলে গাৰ্গিয়ে আনে মুঠতে ছাতি থাকিবই।
একো কামেই নিদিলে মানে, ৰং সলনি কৰিহে পেলালে।
উম! মই ছাতি নোহোৱাকে নথাকো।
মোৰ ছাতি লওৱে মানে মোৰ একেবাৰে ছাতি মানে কি হয় মায়ে এই অভ্যাস নিচিনা যে, নাইন মানৰ পৰা মায়ে ছাতি ভৰাই দিয়ে মই যেতিয়া পৰা অকলে, অহা যোৱা কৰিবলৈ লৈছোঁ।
তেতিয়াপা মানে, ছাতি থাকেই বেগত।
আৰু লৈ থাকিব লাগে ছাতিটো।
সেইটোৱে কোন সময়ত বৰষুণ এৰিব, কোন সময়ত ৰ'দ আহি দিব একো থিকে গেৰেণ্টি নাই।
তাকে! আৰু জানা! ৰ'দটো যোনটো ৰাতিপুৱা ৰ'দ সেইটোহে আমাৰ কাৰণে ভাল। যোনটো মানে পিছৰ ৰদ সেইটো আমাৰ কাৰণে ভাল নহয়টো, আমাৰ স্কিনত পৰিলে স্কিনটো কাৰণেও বেয়া।
উম অ' সহ্য বাহিৰতো হৈ যায় নহয়, তুমি নোৱাৰি এইটো গৰমতো তুমি ছাতি নোহোৱা কে ওলাবই নোৱাৰি।
সেইটোৱে।
ছালখন কিবা পুৰি পেলোৱা নিচিনা লাগে ৰ'দে।
উম ই পেক কৰা নাই ন কাপোৰ কানি। ই কাপোৰ পেক কৰা নাই?
ওহো
এনে কৈছে জানো তোমাক?
ওহো
কব চাগে। মোক কি কৈছে যোৱা আগে আগে বোলে কৈ থৈ গ'লে হল বোলে
অ ল'ৰা মানুহৰ সেইটোৱেতো ভাল
উম
তিলিককে ওলাই গুচি গ'ল আমি এবছৰ আগৰ পৰা ঘৰত কৈ থাকিব লাগিব অমুকলে যাম আমুকলে যাম এ ইমানে
সেইটো
এইটো কি তেজ উম তেজপুৰহে তেজপুৰ হলে আগদিনাখন ক'ব লাগে আও তেজপুৰ চাৰিআলি কিবা হ'লে মানে সিমানতো ডিষ্টেঞ্চ আও ওচৰ কেইটাৰ বাৰু লগতে ক'ব পাৰি যে যাও
অ
অ মো কি অ মোৰো কিন্তু ইমান ঘৰত ধৰা বন্ধা নাই মই এনেই দুখ কৰি দেখা কৈছিলো লৰা মানুহ বুলি সিঁহত
অ
এ মোৰো ইমান কথা নাই কিন্তু দেই মানে কেতিয়াবাহে কেতিয়াবাহে এতিয়াতো নোকোৱাই হ'ল নেযাবি বুলি
উম
আগতে অকমান কৈছিল যদিও এ মোৰ মানে মোৰ তেনেকোৱা এইবিলাক ছোৱালীৰ নিচিনা হেৰি নাই নেযাবি বুলি কথা নাই মানে খালি সেইটোৱে নিজৰ টাইমটোত ঘুৰি আহিব